হেল্ল' দিবা শুনিছা নে অ শুনিছো হল আকৌ নেট কাই থাকিলা নেট কে কাই থাকিলে আকৌ দিম
এই উম হস্পট লৈ আছিলা চাগে অ কি ৰাওতাল ৰাউত অ ৰা ৰাউত আল
নহয় নহয় সেৰিয়ে আছিলে এ মোৰ নিজৰ মোবাইলৰ নেটৱৰ্কে আছিলে ইয়াৰ
কি হল তেতিয়া
কটা নাপালো কি হয় নিজে কাট খাই থাকিলে ক গল নিজে নিজে
বাকি
ত্ৰিশ ছেকেণ্ড মান থাকিলে একো নাই বাৰু
এ হ'ব উ অহা নাই ব আহিব চাগে লাহেকে
উম একো নাই বাৰু সেইটো
অ আজি যিমান আৰু দুটা এটা আছে এইটোৰ সৈতে দুটা আছে আৰু
আচছা খবৰ খাতি কোৱা তোমাৰ হা দুখ বয়া কি কৈ আছিলা
এ দুখন গে কিনিম দুটা গাড়ী কিনিম যে আকৌ অহ
অ আজি কি আজিয়ে যাবা নেকি গাড়ী কিনিবলে
যা যাব লগা হ'ল মাতি আছে ফোন কৰি
মাতি আছ নি মোৰ মানে হেৰি হ'ল আকৌ তোমাৰ পিকনিক মোৰ মানে হেৰি হ'ল আকৌ তোমাৰ এই ৰণাল্ডো নিমাও মিচিয়ে মানে কল কৰি আছে এ কচ হেৰ কচ কচ নহয় নহয় কোচ দিব লাগে মানে হেৰি জানে কেনেকুৱা খেলো মানে গম পাই সিহঁতি মোৰ কথা তাৰপা তাৰপা মানে হেৰিয়ে একেৰাহে কল কৰি আছে একেৰাহে মানে পগলা কৰি দিছে আৰু মানে ফোন মাৰি মাৰি মাৰি মাৰি মোৰ মানে মোৰ মানে টাইম নাই ইফালে এলন মাক্সৰ লগত সেইটো দিল টো কৰিবলে যাব লাগে কওঁ বুলি ক'বলৈ যেনিবা না ন তাকে নকৰো নকৰো মানে তাক কৈ দিমগে ভালকে বুজাই পেলাই ওচৰত গৈ
তাকে তাৰ পিছফালে আকৌ টাম আছে টাম্প আছে বোলো ডনাল্ড ট্ৰাম্প আছে
অ আৰু মানে হে মই একেবাৰে ৱৰ্ল্ড ৰিছেছ পাৰ্চনত টপ ওৱানত আহি গলো যে সেইকাৰণে ইলন মাক্ক অকমান জ্বলিছে মানে
জ্বলিছে মই মোৰ মই নামটো সচিক্ৰেট কৰি থৈছো বুলিহে
অ সেই ছিক্ৰেত কৰি থোৱাই ভাল ম মই চিক্ৰটেই ৰাখিছিলো মানে মানুহ বিলাকে আকৌ ফেমাচ কৰি দিলে আকৌ সেইবিলাক
এইটো মই সেইকাৰণে মই সেইকাৰণে কেতিয়াও নিজৰ মুখ নেদুখুৱাও নহয় আনকি মোক ক'তো দিলেই নাই
মোৰ মানে কি হ'ল মানে মই বেলেগ মানুহও দেখা নাছিলে মই মুখখন ঢাকিয়ে থৈছিলো নিজৰ মানে মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে বিচাৰে যে তাৰ মানে হাজবেণ্ডো বহুত ফেমাচ হোৱা সেইকাৰণে মোৰ গাৰ্লফ্ৰেণ্ড মোৰ মানে মোক ভাইৰেল কৰি দিলে আৰু কি কৰিবা
সেই গালফ্ৰেন্দে ভাইৰেল কৰি দিলে।
ভাইৰেল কৰি দিলা এতিয়া একো নাই আৰু কিনো খালি অকমান মানুহৰ শত্ৰু বুলি। বিলাক বাঢ়ি গৈছে আৰু কিন্তু কথা নাই বাৰু মোৰ ইমান। চিকিউৰিটিয়ে মোৰ এনেকুৱা আছে যেন আমাৰ অসমত যিমান মানুহ মোৰ চিকিউৰিটিয়ে সিমান আছে।
তাকে চিকণ ভাল। সেইটো পইচা হাঁচি মাৰিলে আহি যায় পইচা।
সাঁচি মাৰিলেই পইচা আহে ছেকেণ্ডত কুটি কুটি পইচা আহি থাকে আৰু কি কৰিবা ইমান পইচা। পছা এইবিলাক ভিক্ষাৰী খোপাত দানিয়ে দিও মই দহ বিশ কোটি।
এইবোৰ এই চিকিৰিটি তোাৰ বেছি নাজায় নয় খুব বেছি তোমাৰ। দেৰ কোটি দে এ ডেৰ কোটি ডেৰশ কোটি মান যাব।
দেৰশ কোটি সেই দে সেই দে। উম আকৌ।
তটো দুশ কোটি যায়। মোৰ দুশ কোটি যায় আৰু মানে মই আকৌ এডভাঞ্চ। চব দিও নহয় তোমাৰ এ জেট চেট।
বুজিছো নাই নাই নিদিওঁ বাও দেই দিওঁ ইমান নিদো
এ দিব নালাগে ভেণ্টিলেট
নালাগে নালাগে বেয়া বেয়া বহুত বেয়া সেইটোৱে মোৰ আ আকৌ হেৰি এতিয়া ককা আইতালেও মানে জেট এখন কিনিব লাগে প্ৰায় ভটকে।
এ মই এখন চাইছিলো সেইদিনা এইখন পাবা হ ভাল ভাল এখন আছে বৰ ধুনীয়া। ককা দেতা চিন্তাই নাই।
বাজেটটো ক মানে বাজেটৰ কথা নাই মানে বেছি কম দামী ল'ব নোৱাৰো যে।
এ দু দুশ পঞ্চাশ কোটি আও
দুশ পঞ্চাশ দুশ পঞ্চাশ এই পাঁচশ কোটি হলে ভাল আছিলে।
নহ এইখন লোৱা দুশ পঞ্চাশ হাজাৰ চব আছে।
চোৱা আছ নি? তেন্তে তেন্তে অকমান মডিফাই কৰি ল'ব লাগিব আৰু দুশ পঞ্চাশ কোটি এটা মান। বজ' ভাই। অলপ আৰু আৰু এক্সট্ৰা কিবা কিবি এড কৰিব লাগিব বস্তুটো।
এইখন লৈলো আকৌ বাৰ্ণিং খন।
এ কিমান পৰিব বাৰু। ছশ কোটি ন এ। একদম মজা আছে তেন্তে সেইখন ককা আইতালে বে।
এই বেছি এই ডাঙৰ বেছি ডাঙৰ যেকাৰনে। ককা এটাৰ কাৰণে বেছি ডাঙৰ সেইখন। বেছি ঘূৰি ফুব নাই ন ককা এটাই ককা এটাই ঘূৰি ফুৰিব নাই ন। সেইখনে ৰুমেই ছটা থাকে ৰুম।
ৰুমে চতা হয় নে অ মানে টকা এটালৈ এক্সট্ৰা। তাকে ল'ম ককালেও এক্সট্ৰা আইতালেও এক্সট্ৰাকে।
এ অকলে থকাতকে এখন দিয়াই ভাল মোৰ মতে।
অ মোৰ মতে সেইটো হয় নহয় এনে হেৰি একেলগে ট্ৰেভেল কৰিব কৰ'বাত গ'লে এনে ন। ৰুমত ৰাখি থ'ম মানে চবলৈকে এখন এখন বুলি। চবেই চবে মানে ক'ব পাৰিব আৰু মোৰো এখন আছে এনেকে আছে।
তাকে তাকে।
সেইটো কাৰণে ৰাখি থ'ব লাগিব।
এ একবোৰ টকা আছ টকা চিন্তাই নাই।
টকাৰ চিন্তা নাই মোৰ ময়ৈ কৰ'বাত গ'লে মই সেই ফেমিলিক লগৰ লৈহে যাওঁ।
ত সেই। বহুত ভাল লাগে বহুত ভাল লাগে আজিকালি। অকলে যোৱাতো সেইটো হয়। চবে আজিকালি অকল এই ৰিল- চিল বনাওতে যায়
সেইটোৱে -সেইটোৱে ৰিল বনাই এইবিলাক
আমি সময় আমি সময় ঘটিব ললো বুলিহে
সেইটোৱেইটো এটো এতিয়া এইবিলাক বুজি নাপালে আকো আমি এতিয়া কৈছো বুলিহে। মা দেউতাক সুখত ৰাখিছোঁ বুলিহে আমি। সেইটো আজিকালি ল'ৰা -ছোৱালী আৰু কি আৰু মোবাইলটো লৈ পেলাই গেম খেলিব। আকৌ পঢ়া নামত ল'ৰা ছোৱালীলৈ মেছেজ কৰিব সেইবিলাক কৰিব।
সেই এইবোৰ বিহুত আহিবা নে নাই হা।
ভাল্দিহে ওলালে তল ভালি
হু হু হু
মটন টো খাইছিল মটনটো খাইছিলো ওপৰ ফালেদি ওলালে তল ফালেদি।
ফ লাকে ফাল ল চাগে
হেই মানে মৰটনটো সোণৰে বাৰু
এ শুন এই কত বেছি নাখাবা ব কদনিত ব জুপৰেও
অ কিডনিত হয় বাৰু সেইটো এতিয়া মানে কি কবা এতিয়া বেলেগ মডনো খাব মন নাযায়
এই উপায় নাই ক মই এয়া খাব কম নামি লৈছো মানে উপায় নাই মই ঘৰতেটে ফেক্টৰী বহাই দিলো
ফেক্টৰী বহালা নি মোৰ সেই গ'ল্ডেন মৰ্টনৰ ফেক্টৰীকে ভৰাই ললো আৰু এ তোমাৰ কথা পাতোতে পাটোতে মানে এটা দুটা বাৰ থাকক মাজে মাজে
অ অ
উম দহ মিনিটত তিনটা চাৰিটা গুচি যায় মানে এটাতে তোমাৰ দহ কোটি টকীয়া। অ
হবোৰ খাব লাগে বেছি জোৰ পৰে মই কাৰণে অকণ এৰিছো।
এৰিছা ন মোৰ মই এইবিলাক বস্তু। তটোপাতি এইবিলাক চব খাব এৰিছোঁ মই অকল মানে বেছি দামী বস্তু নাখাও মই মানে মই অকল হেল্থৰ কাৰণে যোনবিলাক ভাল সেইবিলাক বস্তুহে খাও তোমাৰ স্বাস্থ্যটো ভাল থাকিব লাগিব ন।
খেতি কৰিবলৈ কিমান বিঘা মাটি কিনিয়ে ললোঁ
এনে ললা নি
কিনি ললো বেছি নগলে এহেজাৰ কোটি গ'ল আৰু ইমান মানে চ চবৰ বা কিনিব লগা হৈছে ন।
উম সেইটোয়ে আৰু তুমি শুনা খেতি নিজে কৰিবা তুমি বেলেগ মানুহক নিদিবা স্বাস্থ্য লাগিব।
না তাকে খেতি নিজে কব লাগ
মই এতিয়া এশ বিঘা মাটি নিজে খেতি কৰিম
তাকে ঘৰত পাচলি কেইটা এতিয়া পাচলি বহুত লাগে নহয়।
সেইটোয়েটো -সেইটোৱে আৰু নিজে কৰিলে মানে ভাল এইবিলাক
পশ্চিচবিঘাকে ভাগ কৰি লৈছো আও মানে কেইবা বিধো কৰিম যে
কেইবাবিধো অ আচ্ছা সেইটো কথা
তাকে
উম কৰি থাকিবা কৰি থাকিবা এইবিলাক কৰি থাকিব লাগে স্বাস্থ্য টো লাগে মানে স্বাস্থ্য চব মেইনটেইন কৰি থাকিব লাগে মই এতিয়া পাৰিলে তোমাৰ এশ দুশ মানুহক এনে লগাই দিব পাৰোঁ খালি নিজে‌ নিজে কৰাটো মেইন নিজে কৰাটো নিজে কৰিলে তোমাৰ স্বাস্থ্যটো এতিয়া যিমান ভাল হ'ব ফূৰ্তি লাগে তাকে আৰু এ চুইজাৰলেণ্ড জেগা ছুইজাৰলেণ্ড জেগাখনো ভাল যে ইয়াত খেতি কৰিবলে ভাল হব
ভাল পাহাৰীয়া যে
পাহাৰীয়া জেগা একদম ধুনীয়া ৱেডাৰতটো মজা আছে তোমাৰ ৰ'দ ৰদো নাই বৰষুণো নাই একদম চব ফালৰ পৰা মানে ভাল আছে। তোমাৰ সেইটো কাৰণে ইয়াতে কৰিম বুলি ভাবিছোঁ এশ বিঘা এটা লৈছোঁ। কি কওঁ জানোঁ
তাকে স্বৰ্গ পুৰি ন চতগুটি
উম এ একদম পুৰা স্বৰ্গৰ নিচিনা এই জেগাকন
তাকেহে
তাক ইয়ালে তোমাৰ মই দহ বাৰ মান আহিলো এতিয়ালৈকে এতিয়া হেৰীয়তহে যাম ভাবি আছো।
ক'ত
এই মিল্কীৱে' গেলেক্সি পৰা আঁতৰত অলপ
এ সেইখন যাবতে তোমাৰ দিন লাগিব নহয় আকৌ
দিন লাগিব বাট মোৰ হাতত মানে এনেকুৱা এটা বস্তু আছে যোনটো কোনেও গম নাপায় মানে তোমাৰ ছেকেণ্ডতে টাইম ট্ৰভেলিঙৰ নিচিনা মানে লাইটৰ স্পীডত কৈও ফাৰ্ছ যায়। বহুত স্পিড যাতে উম্ মানে মই তোমাৰ হেৰি ত্ৰিছ চল্লিছ পঞ্চাছ ফিফটি বিলিয়ন লগাই পেলাই বনাইছিলোঁ এইখন
এ এইটো কি আহিবলৈ আকৌ তেল চেল লৈ যাব লগত যথেষ্ট টাইম লাগিব দেখোন তেতিয়া
অ যথেষ্ট টাইম নালাগে মানে মই মানিটো অকনমান কমকে লগাইছো বাত মানে যোনটো বস্তু তাত লগাই থোৱা আছে ন সেই বস্তুটো মানে মই যদি এতিয়া মানুহক কৈ দি মানুহ এতিয়া তোমাৰ টাইম ট্ৰেভেল কৰিবলৈ লাগি যাব। সেইকাৰণে মানে এইটো অকণমান চিক্ৰেটকে ৰাখিছো বস্তুটো।
তাকে য'ত ত'ত উলিয়াই থাকিলে বেয়া
উলিয়াই থাকিলে বেয়া মানে মই কেনেকে মাল গম পালোঁ জানানে মই মানে ফিজিচিয়ান নাছিলোঁ জানোঁ। ‌‌ চাইন্সৰ মানুহ ফিজিক্সৰ অকণমান ৰাপ আছিলে যে এইবিলাক মানে অকমান সেইটোৱে অকমান এইবিলাক ৰিচাৰ্জ কৰিলোঁ বেছিকে ৰিচাৰ্জ কৰি মেলি ওলিয়াই মেলি তোমাৰ পাই গ'লো বস্তুটো উম তাৰপা আহে বনাই থাকিব লাগে তেনেকে এইবিলাক নিজে অকমান মাইণ্ডতত অকমান প্ৰেচ- প্ৰচাৰ দিব লাগে মানে নিজেই কিবা কৰিব লাগে, মাইনটো ফ্ৰছ কৰা- অ হয় সেইটোৱে এইবিলাক কৰি থাকিব লাগে মাজে সময়- ভাল আছে তুমিও কৰি থাকিবা মাজে সময়ে এইবিলাক- কৰিব লাগে কৰিব লাগে- অ মই তাকে এনন মাকসৰ লগত ডিলটো পুৰা আহোগে নেকি?
এইবোৰ ভাল লগত কোন আছিনো তোমাৰ?
ওচৰতে আছে মোৰ হেৰি কোম্পানীৰে ল'ৰা দুটামান অ এই পঞ্চাশ কোটি টকীয়া হেৰিত তেৰে মেৰে এপেটি খাই আছিলোঁ এতিয়া
এই মই প্ৰিমিয়াৰিবোৰ চব বাদ দি দিলোঁ
বদ দিলে ন এডালতে পঞ্চাশ কোটি মানে।
অ। এই হ'ল সময় আকৌ কও তাকো কৈছো।
আকৌ আকৌ অকমান দেৰিকে কৰিবা ৰবা
হ'ব তেতিয়া মোৰ মানে আহ ঠাণ্ডা হৈ লওক হ'ব দিয়া তুমি মেছেজ এটা কৈ দিবা। শোৱা বুলি অ। তুমি পাহৰি থাকা আকৌ।